হেল্ল'? হেল্ল' শুনিছেনে? অ, শুনি আছো,। হেল্ল' শুনি আছো, অ, শুনি আছো। এইয়া, এই ভাত বনাই আছিলো।
অ, কিহে বনালা?
ভাত দালি বনালো, তাৰ পিছত ভাত কেৰেলা, আলু গুটি ভাজিলো।
আহ।
খোৱা-বোৱা হোৱা নাই?
খোৱা-বোৱা হোৱা নাই। খাম আও আজি দে বাজে।
অ। ময়ো খোৱা নাই বাৰু সহতি তি খালে।
অ', অ।
দালি বনালো, চেনি কচু ঠাৰিয়ে আলু গুটিয়ে তেনেকে অকমান জলা দি ভাজিলো।
অ', অ ভাল নহয় চবৰে?
ভালে, ভালে তাৰপিছত এই যোগ দিৱস আছিলে যে গৈছিলা নাই?
অ, নাই যোৱা হে মোৰ গোটত নাই যে।
অ', অ।
এতিয়া মা গৈছে, অ, মই সেই গোটত সোমাইছোহে নতুনকে।
অ।
আপুনি গৈছিলে নে?
মোৰ যাবলে সময় নহ'ল। আকৌ এইফালে ফটো মাৰিবলো যাব লাগে। ফটো মাৰিলো গে। বতৰটো ইমান বেয়া ও। অ। বতৰে গম-গমাই আছে।
ইমান গাজি ঘূৰি আহিছে, মই সেই আপোনালোকৰ সেইফালে যাম বুলি ভাবিছিলো, সেই মানুহগৰাকী যে তাত লগাইছিলে কালি।
অহ।
চলাই নহ'লে হেনো তাত। তা, মই ফোন কৰিলে ত বোলে সেই নেমেলিলোয়ে নহয়। তাত বতৰ এয়াহে।
অ'!
উম!
বতৰ মকোলাব নোৱাৰে আজি চাগে আৰু। কি কয় জানো! আজি নোৱাৰিলে। আকৌ কাইলৈ হাত লাগিব যে কাইলৈ পৰা আকৌ নোৱাৰিবই নহয়। মই তাকে ভাবিছোঁ এবাৰ ফোন কৰি ক'ব লাগিব বো সেই ইহঁতৰ চাৰি লৈকে বতৰতো আকৌ বিশ্বাস নাই। আকৌ গোটা মাৰি যাব নহয় সেইখিনি ফুটাখিনি।
অ' মানে কাইলৈ হেৰি কৰিলেও পাৰিব চাগে, কাইলৈ ৰাতিলেহে সাতটো লাগিব।
অ'!
উম!
ৰাজা ছোৱালীজনী কিবা কিবি এটা শিকা জানা নাই আও।
শিকাইছোঁ আৰু ইমান ভালকে নাই শিকোৱা। গান নাই শিকোৱা, কবিতা আবৃতি কৰিছিলে।
অ'! এ, নহয় ম কালি হেৰি আছিলে, ৰাভা দিৱস আছিলে। তাত কিবা অংশগ্ৰহণ কৰিবলৈ দিব লাগিছিলে আকৌ।
অ' গানটো অকমান শিকাইছিলোঁ বিলতে হালিছে। তাৰপিছত সেই নে গানে নেগায়।
অ'! অ'!
আৰু হেৰি হ'ল, এই দুদিন সেই আগত হেৰি কৰিব লাগিছিলে। অ'! শিকাব লাগিছিলে। সেইটোৱেই ময়ো ভুল কৰিলোঁ আকৌ।
এতিয়া নিকেতনলৈ দিছা ন', নিকেতনলৈ যাই যেতিয়া অকন অকন ঘৰতে শিকাই শিকাই পঠিয়াব লাগিব। পতককে কিবা কিবি এটা পাতি থাকে। স্কুলত গা বুলি ক'লে গাব পৰা হ'ব লাগিব নহয়। ঘৰত যিমান যি হলেও থাকিব লাগিব এতিয়া। আকৌ, এতিয়া এই শংকৰ উৎসৱ। শংকৰ উৎসৱলেও তেনেকে।
অ' শিকাম বুলি, শংকৰ উৎসৱত। এ, ওচৰতে হ'ব এবাৰ শিকাম বুলি ভাবি ছোঁ। বৰগীত এটাও গোৱাম বোলো।
অ' সেইটোয়ে মানে, শিকাই ল'ৰা ছোৱালী উঠাবলৈ তেতি
অ অকমান ভয়টো ভাগিব
উম
উম তাৰাপৰা স ইহঁতৰ সেয়াৰ ঘৰত খানা খাবলৈ মতিছে নেকি
মাতিছে বাৰু দেৰিকে যাম অকমান মই এতিয়াই তাত অকনমান বহু বহী মেলি আজুৰি হৈ পেলাই
অ অ মই আকমান লাহে লাহে যাব পাৰিম ঘৰত মা নাই মানে
অঁ ক'ৰবালৈ গ'ল
এ সকম আছে মাৰ ঘৰত তালৈ গৈছে
অ অ
আকৌ ভালে বনাই মেলি দি থৈ
অ অ ঘৰ মাহঁতৰ ঠিকে আছে নে
ঠিকে আছে অ
ভূটান ন
লোৱা দুটা অহ এটা ডাঙৰটো সেই আমাৰ ছোৱালী লগৰে
তনত দিলে না
স্কুলত নাই দিয়া অংগণবাৰী লৈহে গৈ আছে
অ দাদাই কিবা কয় নে মান
গাড়ী চলাই
অ
এতিয়া নাই নাই উ এতিয়া সি গাড়ী চলাই আছেগে অৰুণাচলত অ কঠিয়া পাৰিলে আমাৰ ঘৰৰ সেই মাতি থাক
অ
সেই বাৰীতে কঠীয়া পায় পাৰিলে বাৰু
অ দশ নেকি মাটি বিলাক
মাতিবোৰ দহ আকৌ এই পানীয়ে পায়
অ নৈ আছো তাৰিছৰত
অ সেইটো কাৰণে সেই দেৰিকেহে ৰোৱেগে
অহ
উ কঠিয়াবোৰ মানে ভালকে হেৰি বলে পুলি ভাঙি বোলে দিয়া কঠিয়া তেনেকে ৱে বোৱা হব লাগিব নহলে পানী সোমাই মাৰি পেলাই যে
উম মাৰ স্বাস্থ্য ঠিক আছে, মোৰ কঠীয়া আজি পাৰিছিলে নহয়। ক'
অ' বতৰতে এতিয়া বহো।
বতৰ মানে সেই বৰা চকুৱা পৰা নাছিলে সেইকেই ইটা আজি বোলে পাৰি থম বুলি পাৰি লেগে, এতিয়া বৰষুণেই দি দিলে আকৌ গৈ পেলাই পানীতটো ভেটি
অ' আমাৰো সেই কঠিয়া পৰা দিনা বহুত বৰষুণ দিছিলে নহয় ৰাতি
মই আগৰ গী গীত টোপোলা ভাল হ'ল। এতিয়া আজিহে অকমান চা খাব নেকি?
অ' আমাৰ সেই অকমান মাজে মাজে চাপ খালে।
উম উম
ৰাতি বহু ফোন এটা কৰ মামাহঁতৰ পিছফালেকে মামায় পাৰি দিছে এজনে পাৰিব নাজানে যে।
অ'।
আমাৰ এইবাৰ যোৱা বছৰ তপাহে কৰিছো ঘৰতে আধি দিয়ে।
অ' এই হেৰিয় নৈ ভিতৰ মাটিবলাক এইবাৰ ঘৰতে কৰিবা হাত নে, অ' সেইখিনি আন্ধিয়ে থাকিব।
অ' সেইখিনিয়ে আধিয়ে থাকিব এইফালে ম পিছফালৰকণহে গোটেই কণ কৰিব লাগিব। এই মামাই কয়, আগতে তাৰপৰা মামিও নোৱাৰা হৈছে, এতিয়া আমাকে কৰিবলৈ কৈছে।
অ'।
মাহঁতেও এইবাৰ আধিহে দিছে, আগফালে নিজে কৰিব, পিছফালৰ খিনি আধি দিছে।
অহ।
অ' নিজে নিজে কৰিব লাগিব আৰু ম কষ্ট কৰিব লাগিব কঠিয়া তুলিবহে নাজানো। মানুহজনেও ইমান ভালকে নাজানে কাৰোবাক পালে লগাব লাগিব।
উম' কেনেকেনো লগাবা আশী, বিশ টকা উ
অহ।
এই আশী কঠীয়া তুলি দিবলৈ হ'লে বিশ টকীয়াকৈ আকৌ কঠীয়া মুঠিও সৰু।
অ' সেইটোও হয় বাৰু ইচ জানো কি কৰা হয় আৰু
জানো পায়।
তোমাকে সি ছোৱালী ঠিকে আছে।
আছে-আছে-আছে।
অ' তাই ঘৰতেনে এতিয়া
উম, ঘৰতে-ঘৰতে।
ল'ৰাৰ পঢ়া-শুনা ঠিকে চলিছে।
চলি আছে কাইলৈ পৰা পৰীক্ষাও নহয়।
অ' কাইলৈ পৰা পৰীক্ষা অ'
তো মোৰ উম, অকমান পঢ়াত বহি থাক আৰু।
অ', অ'।
এনেই পলপনা ঘূৰি টিউচন দিয়া হৈছে বাৰু।
অ', অ'।
কি কি কোৱা সেইটো আৰু ভাল লগত কথা আমি পঢ়ি দিব নোৱাৰো নহয়, পঢ়াটো তাহাতৰ নি জানে
অ', তে খুৰা আজি কামলে নাই যো ছ
নাই যোৱা, নাই যোৱা এপৰে এইটোহে কেনেকে যাব। উম, বতৰ ভাল হ'লে পিছবেলালৈ যাব এই বেলা নাযায় মানে।
অ', অ'। আমাৰ সেই উম, মাহেয়া ঘৰত ভাত খাবলৈ গোটেই বোৱাৰী খিনি মাতিছে।
অ'হ
তোমাক টোলাই নো একেবাৰে আটাইক হয়।
অ', গম পাই আছো অ'।
উম। তাৰপিছত আমাৰ কাষৰ ঘৰত মাতিছে সেয়া
অ'। মই অকমানকে গম পাইছিলো বাৰু এই ওচৰৰ বোৱাৰীজনী আহিছিলে। গৈছিলে।
অ'।
তেতিয়া এইফালে কেই আছে সপায়
অহ?
মই বোলে এতিয়া ফোন কৰিছিলে মানুহগৰাকীয়ে তাৰপিছত মই বোলো মই অকনমান দেৰিকে যাম তেনেক কৈ
অ', মোকো সি আকৌ আহি পেলাই ঘৰত কৈছিলেহি। তাৰপিছত মলো এয়া মাংসো খাবলৈ যাব লাগে আচ্ছা যাম বাৰু অকমান লাহে লাহে।
উম।
ছোৱালীও গ'ল সেই চব মানুহৰ ঘৰত সেই পায়স খাবলৈ।
অহ।
ঐ বাপেক গৈছেহে অহাই নাই দেখোন।
উম, বাপেকে এতিয়া ঘৰতে থাকে আৰু।
ঘৰতে আছে অ', টিউশ্যন এটা কৰিবলৈ গৈছিলে আহিছেহে ছোৱালীক আনিবলৈ গৈছে।
অ', ক'ত গৈ বা
এ এই তুৱে সিহঁতৰ ঘৰত কৰে যেনিবা সিহঁতৰ ল'ৰাটোও কৰে।
অ', অ', বেলেগ ল'ৰা ছালীও আছে।
অহ।
অ'।
তাতে কৈছে আজিহে কৈছে বাৰু এই আজি একো গৰম বন্ধত কিবা হে অনলাইনত কৰিব নেকি ক্লাছ।
অ অ অ। এ হে আৰু চাকৰি তাকৰি এটা যোগাযোগ কৰিবলে কবাচোন।
অ লাগি আছে বাৰু।
অ উম নহয় এনেই থকাতকে ন পত খিনি পঢ়িলে মেলিলে আকৌ ধৰক কিবা কিবি এটা এপ্লাই কৰি থাকিলে বয়স। ত যোৱা পিছত নো ক'ত পাব আৰু।
অ সেইটোয়ে তাৰ পৰা এতিয়া এই উম খুৰা এজনৰ লগত লাগি আছে স্কুল এখনত
হয়
তাৰাপা এতিয়া স্কুলখন নিদিলেও চাগে প'ষ্টবিলাক দিব পাই দিব চাগে।
ফৰ্ট গেট।
নহয় নহয় এই স্কুলখন বোলে সেইখন স্কুল নহলেও মানে সেই এই প'ষ্টবিলাক এই বেলেগ ক'ৰবাত দি দিবও পাৰে আৰু চাগে।
আহ আহ তেনে কেই মানে আৰু।
পাতি দিছে আৰু ডকুমেন্ট জমা দিছে। চাগে
অ বিয়েলত আছিলে নাই তা
নাই নাই
অ তাক সে দিলো কৈ থোৱা আৰু নাক। ভালে আছিলে।
ভালে আছিলে অ বিয়েলে কৰিলে নহয় মাজতে হেৰি দিছিলে এন্ট্ৰেন্ঞ্চ দিছিলেগে।
উম
আকৌ আহিলেও বৰষুণ তাত
আকৌ আহিছে অ আমাৰ ফালেও দিছে পাই ইমান ডাঙকে দিছে।
উম আজি বৰষুণ নেৰে।
নেৰে নেৰে।
বতৰটো অকণমান হেৰি কৰি দিয়া হেঁতেন আকৌ এঘন্টামান তথাপি তাঁতখন ভাল হৈ গলেঁতেন
অ খ খৰিয়া ৰদ লাগিব কালিয়ে মেৰিয়াই থোৱা থাকিলে যে।
আহ
ফৰ ফৰিয়া ৰ'দ নহলে মানে চলাবলৈ বেয়া হ'ত
অ এই একেদিনাই কৰা সমান কেতিয়াও নহয় নহয়।
উম
আমাৰ আজি সেই মেলাই নাই। মাও গুচি গ'ল যে তাৰপিছত আকৌ হেৰি ডাঙকে বৰষুণ দিলে এইফালে এচাকনি পৰে মানে
অ মই সেই মোকোলা থোৱাই থাকে নহয় এমুৰ দুমুৰ মাৰি থা কো এতিয়া হয় এপাক হৈছেই তোৰ আগত যেনিবা আকৌ এ কাষৈ বাচিব লাগে
অ আমাৰ এইমান হেৰি ফুল দিয়াকন সেইকন হ'ল বাৰু এতিয়া বুব লাগে আৰু
অহ বৰষুণ চৰখন নপৰে নহয়
বৰষুণ হে আছে ডাঙৰ বৰষুণ দিলে আচাকণী মাৰে সেইটো কাৰণে মেলাই নাই তাত
অ, অ, অ, অ
এই বহি থকা ফালে আচাকণী পৰে মানে?
কিন্তু হলেও সেই ডাৱৰীয়া হলে জেপা- আমাই ধৰা
পা মাৰি ধৰে অ ভাল গেজাল নিদিয়ে বৈ ভাল নালাগে। উম উম
এই শকত বোৱাৰীজনী আছা নে না তোমালো- ক
আছে, এটাই লোৱা খোৱাইছে নেকি চাগে। লৈ আমনি কৈ থকাই শুনিছিলো
উম নাহিম বুলি কৈছিলে কালিয়ে আহিম বুলি কৈছিলে কালি নাহিলে
অহ
তাৰ পিছত মই বোলো আহিবা দুইজনী গোট খাই আহিবাচোন এদিন তেনেকে বুলি কৈছিলো।
অহ অহ তাই আছে বাৰু ঘৰতে।
অ বাৰু ঠিক আছে তেতিয়াহলে
অ অ হ'ব তেতিয়াহ'লে দিয়া।
অ অ
অ।